কি কৰা?
এহে, এনে বহি আছোঁ।
বহি আছা, মইয়ো এনে বাগাৰ দি আছোঁ।
অ', ভাত
পিছত, অ', মই খালোঁ ভাত, এখনে খালোঁ মাত্ৰ, এই খাইলৈ ঘুমটি মাৰি আছোঁ, উম।
মইয়ো খালোঁ।
আহ, কি আঞ্জা?
অ', আমাৰ দালি আৰু কণী। আ, আৰু কণী ভাজি।
কণী ভাজি আৰু দালি?
উম।
অ', বৰষুণৰ বতৰত ভাল।
আ।
তাৰপিছত খবৰ পাতি?
খবৰ পাতি ভালে আছেনে?
উম, অ', এই তত দেখা নাপাওঁ দে। ফোন ক'ৰবাত ফৰবাত ফুবা গৈছিলি নেকি বন্ধত।
বন্ধত ফুৰবা নাই অ মামাহঁতৰ ঘৰত ফুুৰবা গিছিলো।
আ সেইকাৰণে এইকেইদিন দেখা নাই।
অ চাৰি পাঁচ দিন মান থাকি আহিলো
আহ ভাল হৈছে দে, গৰমৰ বন্ধ ন
গৰমৰ বন্ধ দিছে না, সেইকাৰণে আলহীয়েন খাবা গিলো আৰ টান নাপাওঁ এনে।
আ
গৰমৰ গন্ধ দিছে তাতে যাই লোঁ আৰ আৰু মাতাই থাকে।
অ পিছত ক্লাবত আজি ৰাতিপুৱা নাইলি যে।
ক্লাবত এ ঘৰত, কিবা কাম আছ।
আবেলি, আ আবেলিহে দেখা পালোঁ। আজি খেল এটা কিন্তু ভালেই হৈছে তইও এটা গ'ল কৰি দিলি।
অ লাষ্ট টাইমত তেটাইতো লাষ্ট টাইমত মোক উঠাল না।
আ যায়ে ডাইৰেক্ট গ'ল গ'ল এটা দি দিলি।
অ এইটা হাফ টাইমৰ পিছত অলপ টাইম আছিল পিছত মোক উঠাই দিল মাতাল পিছত মই গিলো এ মোক পাছ দিল গোল দি দিলো দিছো আৰ এটা গোল অ খেলি ভাল লাগছে হ'ব
অ
ভালেই
অ কালি বা কিবা খেলা আছে আৰু
কালি ভলীবল আছে
অ হলীবল আৰু কিবা আছে নেকি আৰু খালি না অনলী হেলীবল
আৰু হেৰি আছে এই যগ ব্যায়াম আছে
অ যগ ব্যায়াম আছেনে কালি অ অ ভাল হ'ব যগ ব্যায়াম কৰিলেএ গা গিলা
আ কালি ৰাতিপুৱা ৰাতিপুৱাই খেলা আৰম্ভ হ'ব ৰাতিপুৱা নটাৰ পৰা এখন বতৰৰ কথা গম পোৱা না উম বতৰে যিহে লাগাইছে অ খেল এটা ৰাতিপুৱাই হ'ব কৈছে এখন
অ
বতৰৰ লগত কথা যদি বতৰটা যদি ৰাত তিপুৱা বেয়া হয়তো যোগ ব্যায়াম তাৰা ৰাতিপুৱাই দিব
অ অ অ ব বতৰটা চাই কিনাই হে হ'ব কামগিলা
অঁ
ভাল
পানীত জিকি জিকিটো মানুহ ধৰ তহঁতে খেলব নোৱৰবি না ইমান পানীত জিকি জিকি আৰু আমি অ আৰু আমি চাবওতো লাগব না অলপ শান্তি প্ৰিয় ভাৱে ভাল ধৰণে
অ বতৰটা বহে বহৰ বৰষুণ বতৰত যদি ভিগি ভিগি খেলে সেইগাল বেমাৰ হে হ'ব
অ বেমাৰ হৈ যাব বেমাৰ হৈ যাব
খেলা কি ভাবৰি।
আ' এসপ্তাহ আছে না। এসপ্তাহ সেই হিচাপত। অ' এটা এটাতে হৈ যাব।
অ' কোনদিনা লাষ্ট, ঊনৈছ তাৰিখ নেকি?
ঊনৈছ তাৰিখ অঁ।
অ', লাষ্ট দিনা কি খানা চানা আছে নেকি, কিবা পাৰ্টি আছে?
অঁ লাষ্টৰ দিনা এটা প্ৰীতিভোজ, মানে প্ৰত্যেকেই মানে নিজৰ নিজৰ ঘৰত, ধৰ আমিতো গাঁৱত থাকো। কো না গাঁওত হিচাপত আমাৰ, এ শাক, আঞ্জা ধৰ আমি ঘৰতে ৰোৱা হয়।
অঁ, অঁ।
তাৰ ভিতৰত, ফল মূল কিছুমানে ক কোনোবাই কোনোবাই ধৰ এতিয়া আনাৰসৰ ছিজন, কাৰোবাৰ কাৰোবাৰ আনাৰস আছে। কঁঠালটো ধৰ এতিয়া, অ' কঁঠালো আছে ধৰ, আমটো শেষ হ'ল না।
অঁ, অঁ।
কোৱা কাৰোবাৰ ঘৰত কিবা যদি ফল আছে, বা কাৰোবাৰ ঘৰত কিবা কিবি যদি চবজি আছে ধৰ, লাওঁ, কোমোৰা।
অঁ।
তেনেকুৱা।
অ' আমৰ চিজন, অ' বুজি পাইছোঁ। তাৰ মানে যাই, যি পাৰে খোৱা বস্তু ঘৰৰ পৰা লৈ
আ ঘৰৰ পৰা আ। অঁ চবেই মিলি খাব মানে, অঁ, অঁ। প্ৰত্যেক প্ৰত্যেকেই মানে। ধৰ কোন কাৰোবাৰ ঘৰত যদি একোৱেই অঁ এক চ একোৱেই নাই। সি ধৰ, চাউল তাতো থাকে না। চাউল অলপমান লৈ বা দাইল অলপমান লৈ আহিল, অঁ সেনেকা।
এখন আৰু কি, এখনতো। কাঠল পাব আৰু কিবা কিবি ফল মূল পাব। আমৰ চিজনটো গেলে।
গেলে উম'। এ ধৰ আনাৰস আছে, লেটেকো আছে উম'।
অঁ, আৰু আম যদি খাব খুজি, চালানি আম লৈ যাব লাগিব, কিনি বাজাৰৰ পৰা।
অঁ কিনি, কিনি অনা নেখাওঁ ৰ, ঘৰতে মানে নিজৰ ঘৰতে যি আছে, ধৰ।
অঁ নিজৰ ঘৰত, অঁ, অঁ, অঁ, অঁ। থাকে, গাঁৱত ত' চবৰে। ফল -মূলৰ গছ আছে না,
আছে অঁ, হাকাংজাৰ গছ থাকেই।
অঁ থাকে। দে টো ঠিকে আছে।
উম।
চব কালি ফিল্ডত যাবি নেকি?
অঁ।
কালি ক্লাবত।
ক্লাবত।
আহ!
অঁ! যাম, যাব লাগিব। যাব লাগিব, ই নগলে ঘৰত এনেই কালিতো খেলটো নটা বজাৰ পৰাই আৰম্ভ কৰিম কৈছে।
হয় নেকি?
সেই নটা বজাত কৈছে কিন্তু নটা বজাতটো গোটেই মানুহ আহি নাপায় না। আৰু সোনকালে কৰিব লাগে। কাৰণ সোনকালেই কৰিব লাগে গম পোৱা না, কাৰণ ধৰ আমাৰ বিপৰি দু দুপৰীয়াৰটো আহাৰৰ আয়োজন কৰা হোৱা নাই না।
অঁ!
ত' দুপৰ দুপৰীয়াটো ঘৰত নিজে-নিজে খাব যাব লাগিব, ত' খাব গ'লেতো আৰু আহাৰ তো আৰু তেনেকুৱাই আৰু মানে ঘৰ চবৰে অলপ-অলপ দূৰতে।
ঘৰ পৰা আৰু তাতে কেতিয়াবা অলপ অসুবিধা হৈ যাব। টান পাব মানুহবিলাক। আমনি লাগি যাব, ঠিকে আছে।
এ হেৰি
তাৰমানে ৰাতিপুৱাই সোনকালে এক অঁ-অঁ।
অঁ!
ৰাতিপুৱাই আহ উম-উম, উম ৰাতিপুৱাই আন সোনকালে কাম গিলা শেষ কৰি দিলে ভাল আৰু না। যিমান সোনকালে পাৰি সিমানে ভাল। ধৰা ৰাতি ধৰ ৰাতিপুৱা উম! অঁ-অঁ। ধৰ ৰাতি ৰাতিপুৱা ভলীবলটো এঘন্টামান খেলিব দিল। আৰু ৰেড যোগ ব্যায়াম তাৰ পিছতে যোগ ব্যায়াম দিম।
উম!
ভাল হয় কাহ নটা মানৰ পৰা।
অঁ তেনেকাও হ'ব পাৰে, মানে মিলাই দিব আৰু তাতে প্ৰশিক্ষকবিলাক আছে না।
অঁ!
মিলামিলিকে চবৰে ধৰ তহঁতৰো সুবিধা অসুবিধাৰ কথা আছে।
অঁ! চবৰে এটা থাকে না প্ৰব্লেম থাকে, কি থাকে। ঘৰতো কাম থাকে চবৰে, চবৰেতো ফ্ৰী নহয় না।
অ হা হা
চবেৰে কি আছে নিজৰ-নিজৰ কাম আছে, কাম বন এৰি থৈতো যাবা নোৱাৰি। কামবিলাক কৰি চৰিহে যাব লাগিব শেষ কৰি।
অঁ! ত তেনেকা কৰি মানে। কোনো মানে হেৰি নাই মানে একেবাৰে। ফ্ৰিলি আনন্দ উল্লাসেৰে মানে আমি মানে উপভোগ কৰে মানে বন্ধৰ দিনকেইটা।
অ-অ-অ! ইয়াত ট্ৰফি-চফি আছে নেকি ইয়াতে?
অ পুৰস্কাৰ হিচাপে কাৰণ এটা বস্তু খেল ধেমালি বিশেষকে খেল ধেমালিটো এটা পুৰস্কাৰ হিচাপত থাকিলে খেলতো মানে ভাল হয় গম পোৱা না?
অ খেলতো যচত খেলিব চলি গিলা।
অ। তেতিয়া মানে প্ৰতিযোগী মানে ভাৱটা আহি যায় মানে উম।
অ ছোৱালীগিলা ভাল কৰি খেলিব কিবা।
অ।
খেল প্ৰদৰ্শন কৰিব, কিবা কৰব।
অ সেইকাৰণে মানে প্ৰাইজ এ পুৰ স্কাৰ আছে কিবা কিবি সৰু সুৰা।
অ সৰু সুৰা এনে আৰু এতিয়া।
অ। এইবাৰ যিহেতু প্ৰথম ন প্ৰথম হিচাপত অলপমান ক্ৰুটি ভুল ক্ৰুটি থাকিব ধৰ
অ অ।
পৰা মানে লাহে লাহে ভালকৈ আগুৱাই হৈ লৈ যোৱা হ'ব মানে।
অ উম সেইটাই। তুমি ৰা-ৰাতি কেইটাত শুৱা?
মই ৰাতি এঘাৰটা অ এক দহটা এঘাৰটাত শুও। বেছি মই দহটাতে শুও বৰ্তমান গৰমত দিন কাৰণে অলপমান দেৰি হৈ আছে।
অ ঠিকে আছে, গৰমত শুব নোৱাৰি না এইফালে লাইন নাথাক কিলেতো একদম নোৱাৰি থাকবাই নোৱাৰি গৰমত।
এই লাইন নাথাকিলেতো ভিতৰতে ঘৰৰ ভিতৰতে সোমাব নোৱাৰি।
বাহিৰত একদম চালিত বাৰেণ্ডাত যাব লাগে।
উম।
এই গৰমত নৰি।
নৰি নৰি।
হম।
বহুত এইবাৰ আৰু বহুত গৰম দিছে গম পা না?
উম এইবাৰ গৰম বহুত অটি মাত্ৰা গৰম দিছে।
উম। এ বহুত গৰম দিছে অহ অহ। ত সেইকাৰণে
গৰমৰ বন্ধত এ গৰমৰ দিনত গৰমেই দিব আৰু কি দিব।
অহ।
দিনটাই গৰমৰ দিন।
উম গৰমত দিনতো গৰমেই দিব ন উম।
বাৰিষা কালত বাৰিষা পৰণে, এখনে এই গৰমৰ দিনত চা বাৰিষাও পৰি।
অ অ এইকেইদিন বৰষুণটো বিৰাট পৰি আছে।
উম।
ধৰ আমাৰ ধৰ খেল ধেমালি পতা হৈ হৈছিল। নাতো খেল ধেমালিটো অলপমান বাহিৰত-চাহিৰত হ'লে ভাল লাগে মানে। মানুহ বেছি হয়। এই বৰষুণত ইমান মানে ভাল নালাগে।
অহ। এই বৰষুণত মানুহ বিলাক ভাল নালাগে অলপ লেতেৰা পেতেৰা কৰি অ লেতেৰ পেতেৰ কৰি। বুলবা ভাল নালাগে খেলবা ভাল নহয়।।
বতৰটো ভাল থাকিলি ভাল আহ।
অ। য'ত ধৰ পঞ্চাশ জন মানুহ আহিব লাগে এনে ভাল বতৰত, তেতিয়া ব বৰষুণ বৰষুণৰ বতৰত ত্ৰিছজন আহে। বিছজনে নাহা হৈ যায় মানে। ভাল নাপাই কিছুমানে বৰষুণৰ বতৰ, পানী পানী পৰি আছে যে, আৰম্ভ কৰব না? হ'ব না? তেনেকা। ভাবি ভাবি এই নাযাং দে পানী এৰলে যাম। তো পানী পানীটো নেৰে। সাৰা দিন পৰি থাকে টুপু-টুপু টুপু-টুপুৰকে।
উম, সেই এইটো যে খেলটো পাতছে এটা এটা এটা কেইটা। এতিয়া কি আমাৰ এই ক্লাবৰ নেকি, এপলো ক্লাবৰ পৰা পাতছে নেকি?
আজি যে পাতিল যে কেইট ফুটবল খেলটা? অহ ক্লাবৰ পৰা এইতা ক্লাবৰ পৰা।
তাকে অ অ।
বা কাৰী আৰু সিধা পাৰি ত সিধা সিধা উম। অহ।
বাকাইতাৰে আৰু হীতাবেৰীৰ ফুটবল মেচ হৈ গেল না?
অ।
হুম।
অ ভালেই হৈছে খেল তাত। ধুনীয়া হৈছে। চালোঁ সৰু এই অ।
তিন মাচ তিন মাহ মান আছে নেকি পূজা?
উম। এইটো ছেপ্টেম্বৰ, অ জুলাই, জুলাই জুলাই মাহটো গেলেই ধৰ ক'বা গ'লে অক্টোবৰ নৱেম্বৰ অ জুলাই, আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ